কি কৰি আছা? অ', ভাত খালা?
উম, তুমি?
খালোঁ, কাম কৰি আছো এতিয়া।
কি কাম?
এনে বহী দোকানৰ চব্জি কাটিছো।
অহ অ।
আ বাকী।
বাকী ভালে সপোৰ। তোমাৰ?
ভাত খালা? কলেজ নাই আমাৰ ইণ্টাৰশিপ ষ্টাৰ্ট হৈছে ন। ত ইণ্টাৰ্ণশ্বিপতে গৈ আছো লাইব্ৰেৰী তাত গৈছো আহিলো তাতে কিবা কিবি শিকাই আছে।
কেইদিনৰ?
অ মানে ছঘন্টাকে ধৰিলে তোমাৰ বিশ দিন কৰিব লাগিব আৰু সাত ঘন্টাকে ধৰিলে পোন্ধৰ দিনতে শেষ হব। তুমি আজিলৈ চৈধ্য দিন হ'ল। তুমি কৰা নাই?
নাই মোৰ ইণ্টাৰ্ণশ্বিপ।
অ কৰিব লাগে।
আমাৰ এইগিলা দিয়াই নাই অলপ ফ্ৰম ফিলাপ দিছে।
আমাৰ দিছে ইয়াতে একে গুৱাহাটী ইউনিভাৰ্চিটিৰ একে হয় কিয় বেলেগ বেলেগ হ'ব।
নহয় আমাৰ এনেকে প্ৰেক্টিকেল কৰাই দিয়া নাই। এনেই ফৰ্ম ফিল আপ দিছি কৰছো তাৰপিছত আ ফিজ ফিজ লৈছিল।
অ অ।
ওম।
শিকাই আছে আমাক ভাল ভাল।
অ।
কালি যাম।
বন্ধ নাই?
নাই চানদে কৰি বন্ধ আৰু বন্ধ নাই।
বাকী খবৰ পাতি?
আছো ভালে। তুমি?
মই বেয়া।
কিয়?
এনে বেয়া আৰু খবৰ।
অ অ অ
উম উম
ফুৰিব যোৱাৰ নাই ক'তো?
ক'ত যাম ফুৰিব।
এনেই ওল কলেজ চলেজ নাই যাব লাগে ফুৰিব।
যাম আবেলি মানে সন্ধিয়া চাহ খাব।
অ অ।
উম।
কোৱা বাকি কিবা?
উম গোটেই দিন ৰোমত।
উম।
আবিছ কিবা কামতে সোমাও নেকি?
সোমোৱা বেকাৰ বুহি থাকাতকেটো সোমাবই লাগিব মইয়ো চাও গাঁৱত যাব পাৰো।
গাঁৱত।
অ। এনেই ইণ্টাৰ্ণশ্বিপ শেষ হ'লে যাম আৰু গাঁৱত।
হুৰোবা
অ। শিকিম কিবা।
উম।
এই নহয় ৰানিং কৰিব যাম।
উম।
এতিয়াতো কাম কৰিয়ে আছো।
উম। কাম কৰি আছা?
উম আলু চীলাই আছো। আৰু আছে দোকানৰ কাম, সহায় কৰি দিও অলপ ঘৰতে। এনেই আছো যিহেতু আহিলো ইণ্টাৰনশিপ কৰি। বহুত কথা দেখাই দিলে আজি কিবা - কিবি কাম দিছে শিকিলো। বুক ৰিভিউ দিছে সেইখনো কৰিম।
হয় তাতে খবৰ ৰাতি
আছে ভালে।
সেইটো গোটেই দিন পত ভালেই নালাগে। উহ।
মটচু আছে, উৰিও আছে, মই আছোঁ, আমাৰ মাইনা আছে।
মাইনা কিমান - কিমান ডাঙৰ?
উম উম উম ছয় এক বছৰ হ'ব অহা মাহত।
এবছৰ হ'ব।
উম। দুইয় অৰিয়টো, আঢ়াই বছৰ অৰিয়।
কেলুৱা
নহয় ধুনীয়াই হয়।
লৈ আহিবা, সৰিয়ক লৈ আহিবা।
যাম দিয়া কেতিয়া বা
মুবা বা ভদাম।
ভাত কিহেৰে খালা?
উম।
ভাত কিহেৰে খালা?
ভাত কি দি খালো দালি তাপিছত আলু ভাজি তাৰপিছত আৰু কিবা - কিবি আছিল নামে নাজানো।
আ হাহা
তুমি?
মই খোৱাই নাই খাম। টিফিন আছিলে টিফিন লৈ গৈছিলো খোৱাই নাই আহ আনিলো ঘূৰাই আনি পিনে খাম এতিয়া। অলপ পিছত ভাত খাম। মই ভাত খোৱাই নাই সেইকাৰণে ভোক লাগি আছে।
উম যদি তোমাৰ দাদা ক'ত
দাদা চাকৰিত গ'ল
এতিয়া?
আজি মই আহিছোঁ আৰু সি যাব ওলাইছে।
অ অ আমাৰ যে কেতিয়া হব চাকৰি?
চেষ্টা কৰা।
উম।
আজি আমাৰ ইণ্টাৰশিপত ছাৰো কৈছে যে জীৱনত কিবা এটা কৰিব লাগে নহলে একো নাই বুলি আৰু ছাৰ কৈছে কি নহ'লে ত' কিবা যদি নহয় আমি আছো মই আছো ভাল লাগিছে এনেকে কৈছে গাৰ্জেনৰ নিচিনাকে কৈছে৷
উম
গাৰ্জেনৰ নিচিনাকে গাইড কৰিছে তাৰপিছত কিতাপৰ কথা কৈছে বাহিৰা জাগাৰ কথা কথা কৈছে বহুত খিনি শিকালে ভাল লাগিছে ছাৰজনক৷ ভালকে কৈছে৷ কৈছে কি-কি জীৱনৰ যদি কিবা এটা নহয় চাকৰি নহয় তো আহিবা মই আছো আমাৰ ইয়াত আহিবা আহি পিনে মোক কবা৷ আমাক সুধিলে কি-কি মানে ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত কি কৰিবা নাই৷ এনেকে কলো ছাৰো অলপ কৈ দিলে৷
মই চাও এইবাৰ কি হয় এপ্লাইতটো কৰছো৷
উম কৈছে চেষ্টা কৰা আৰু কিতাপ লাগিলে তাৰে পৰা ল'ব দিছে লাইব্ৰেৰীৰ পৰা৷
লাইব্ৰেৰীত পাই নেকি এইগিলা কিতাপ?
উম চব পাই আনি দিব মই কৈছো আনি দিব৷ পঢ়িব লাগিব অহ কব লাগিব৷
অসম আৰক্ষীৰ
পইচা দিব লাগিব৷
হ'ব সুধি ল'বা কিমান লয়৷ সুধি কিনে মোক জনাবা৷
জনাম দিয়া এ ডি আৰ ইও আছে এ ডি আৰ কিতাপো পায় চব পাই তাতে৷
উম কলেজ কেতিয়া খুলিব?
আগষ্টৰ পৰা খুলিব আগষ্টত ইন্টাৰভিউ আছে ইণ্টাৰভিউ দিম হেৰিও কৰিম৷ পুলিচৰ ইণ্টাৰভিউ আছে আগষ্টত৷
উম
দিব লাগিব চেষ্টা কৰিম আৰু কি হয় এচ এচ চি দিছো এচ এচ চি বা কি হয়৷
ভালে দে
উম ৰবা
উম
ৰবা অলপ৷
কিয়?
আলু চিলাই আছো পাপা আছে পাপাও কাম কৰি আছে মোক কৰিছো আমাৰ এই নিজৰে দোকান৷ ইয়াতে লাগি দিওঁ আৰু এনেই৷
দিব লাগে মইতো অকলে থাকো কোনোৱেই নাই৷
অ একো নাই৷
পৰি থাকো ৰোমত
অ পঢ়া ভালকে পঢ়া ভালকে পঢ়ি হেৰি কৰা
চাও কি হয়৷
কাম চাম কৰা প্ৰাইভেট কাম কিমান আছে৷
অ এইটোয়ে ভাবি আছো কিবা কৰিবা লাগব৷ নিজৰ পকেট খৰচটো ওলাবা লাগব।
অ', নিজৰ ইনকাম।
আমাৰতো এতিয়ালৈকে নাই, ইনকাম চিনকাম। একেবাৰে চাকৰিৰ মাথা মাৰিম।
একজন দাদা আছে, চাকৰি কৰে।
তাৰ লগত যদি
নিজৰ ইনকাম লাগে। কলেজ খুলিব, কলেজ গৈও ভাল লাগে। এতিয়া কলেজো বন্ধ বেয়া লাগে। কলেজো বন্ধ ভালে লাগা নাই।
অ', সেইটোৱেটো, ভালে নালাগে মই ত' তহতোকটো তাকো ঘৰত মানুহ চানুহ আছে।
উম,
মইতো অকলে পুৰা।
ফেমিলিৰ লগত নাথাকিলে এনেকুৱাই লাগে।
উম,
একো নাই, ফেমিলি আহিব আমি ইয়াতে থাকোঁ ন' সৰুৰ পৰাতো সেইকাৰণে।
ফ্ৰেড আছে বহুত কিন্তু, যাবাই মন নকৰে।
উম, উম, শিকাই চোৱাচোন গুৱাহাটীখন কেনেকুৱা চা-চিটি লোৱা। শিকিব পৰা বহুত বস্তু আছে ইয়াতে, বৰ্তমান ফুৰিছা নে নাই?
ফুৰিছোঁ।
অ', ক'ত ক'ত ফুৰিছা?
গোটেই গুৱাহাটীয়ে ফুৰিছো, কব গ'লে।
অ',
মই বহুত দিনৰ পৰা
অ', মাহত গাঁৱত থাকে ন'?
উম,
অ', অ,
মানে, এনকা কথাটো হ'ল, মই সৰুতে এতে আছিলো
অ',
পিছত, আকৌ গাঁৱত গৈছোঁ। পিছত গাঁৱৰ, গাঁৱৰ পৰা আকৌ ইয়াতে আহিছোঁ।
বহুত বাৰ আহা যোৱা কৰিছা।
নাই গাঁৱত কম থাকিছোঁ, ইয়াতে বেছি থাকিছো।
অ, তে এইখন গুৱাহাটীয়ে জন্ম প্লেচ।
উম, এতে আতা থাকে কিন্তু মই আতাৰ লগত নাথাকো অকলে থাকোঁ।
অ', অ, অ,
অ',
আতা ক'ত থাকে?
ক'ত থাকে হাতীগাঁও, অ, ককা দেউতা।
অ', হাতীগাঁওত থাকে।
অ',
অ', তুম